হেল্ল',
হয় আজি ভ্ৰমণৰ ওপৰত আমি কথা
হয়- হয় নিশ্চয় -নিশ্চয় অ, আপোনাৰ ম'খবৰ ভাল চাগে ভাল নহয়নে?
হয় আছোঁ- আছোঁ।
হয়- হয় ঠিকে আছে বাৰু। অ, আজি মানে ভ্ৰম -ভ্ৰমণৰ ওপৰত কলা আপুনি কথা ক'ব বিচাৰিছিলে?
হয়-হয়।
হয়-হয়-হয়-হয়। তাকে ভ্ৰমণ মানে হয় মই আপুনি এতিয়া মানে এইকেইদিনৰ ভিতৰত ক'তবা ক'ৰবাত গৈছিলে নেকি নাইবা ক'ৰবা যোৱাৰ প্লেন আছে নেকি আপোনাৰ?
হয় মই ভ্ৰমণ ধৰক যোৱা দুইমাহ আগত ছি ছিকিম গৈ আহিলোঁ।
ছিকিমৰ পৰা আহিলে হয়- হয় কেনেকুৱা মানে অভিজ্ঞতা আপোনাৰ ছিকিমৰ ওপৰত ছিকিমত গৈ কেনেকুৱা লাগিলে বাৰু?
বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আৰু যেনেকা পাহাৰ আমাৰ আমি অসমত থাকোঁ অসমত ধৰক তেনেকুৱা পাহাৰৰ ইচব মানে পৰিৱেশ পোৱা নাযায়। তাতে ধৰক তাৰে তুলনাত তাৰে ইমান- ইমান ধুনীয়া ইমান তাতে আমাৰ ইয়াতচে গৰমটোও কম।
হয় -হয় তাত ৱেডাৰটোও ভাল ঠাণ্ডা আৰু হয়।
বৰফ পাতি আনকি বৰফো পৰে তাতে।
বৰফো পৰে হয় মই ছিকিম যোৱা নাই বাৰু কেতিয়াবা মানে যোৱাৰ প্লেনিং আছে আৰু দুই এবছৰ ভিতৰত যাম নিশ্চয় অ, মই মানে এ আপোনাৰ অলপতে আহিলোঁ আপোনাৰ দুই সপ্তাহ মান আগত শ্বিলঙৰ পৰা আহিলোঁ।
হয়।
শ্বিলঙত গৈছিলো এ মানে শ্বিলঙত মানে কিবা কামত গৈছিলোঁ আচলতে শ্বিলং এনেতো আগত বহুত কেইবাৰ গৈছোঁ শ্বিলঙত এইবাৰ জাষ্ট পুলিচ বজাৰত গৈছোঁ পুলিচ বজাৰৰ পৰা মানে এ একদি এক ৰাতি আছোঁ আৰ মানে কিবা অফিচিয়েল কামত আৰু আহি কেনে ঘূৰি আহিছোঁ কিন্তু তথাপিও মানে যেতিয়া মই গৈছোঁ গুৱাহাটীৰ পৰা এইটো ধুনীয়া লাগিছে আ আৰু মানে পাহাৰীয়া ৰাস্তাবিলাক একোৱা- বকোৱা ৰাস্তা পাহাৰীয়া পৰিৱেশ পুৰা মেঘ ভাল লাগিছে আৰু- আৰু তাত ঠাণ্ডাও আমাৰ ইয়াতকে বহুতখিনি।
হয় তাৰে বায় বায়ু ভাল উশাহ নিশাহ লোৱাতে সুবিধা হয় আমাৰ ইয়াত।
একদম একদম হয় সঁচা সঁচা কথা।
যেতিয়া বৰ্ণি বৰ্ণিহাট খন পাৰ হোৱা যায় তেতিয়াৰ পৰা কিবা এটা ফ্ৰেছ এয়াৰ পোৱা যায়।
একদম একদম আপুনি বন খোৱা হোৱাৰ পিছতে আপুনি এটা বিশুদ্ধ বতাহ মানে অট'মেটিকলী আপোনাৰ হয়। এই মানে ডিফাৰেন্সটো পোৱা যায় আৰু গুৱাহাটী আৰু আপোনাৰ
আমাৰ আমাৰ দৰে যেনে ইয়াতে প্ৰদূষন হৈ আছে অসমত তেনেধৰণে নাই সেইবোৰ জেগাত।
সেই তুলনাত বহুত কম যাতে প্ৰদূৰষণতটো যদিও গাড়ী মটৰ চলি আছে। আৰু তথাপি আমাৰ গুৱাহাটীকে বহুত পলিচন
হয় হয় আপুনি এতিয়া বৰ্ত তমাৰ শ্বিলংৰ চবতছে ভাল লগা জেগা কোনখিনি পাইছা মানে মেঘালয় ক'ব গ'লে?
মেঘ অ অল গোটেইখিনি মেঘালয় ক'বলৈ গ'লে
হয় চবতচে বেছি?
অ চবতে বেছি ভিতৰত আপোনাৰ চেৰাপুঞ্জী ফালে ভাল লাগে বহুত। হয় লাই লাইটলোং ভাল হয়। লাইট লোংও ভাল লাগে আৰু আপোনাৰতো আপুনি এই নংষ্টটিং গৈছে গৈছেনে নাইবা নাজানোঁ আৰু',
গৈছে চাগে, নংষ্টটিং যাব কেতিয়াবা নংষ্ট হয়', নংষ্টটিংটো', আপোনাৰ এইটো চাইডত হয় না আপোনাৰ মানে মানে শ্বিলঙৰ পৰা দূৰ হয় আৰু নংষ্টটিং চাইড এটো মানে বহুত ধুনীয়া মানে তাৰ পৰিৱেশটোও ভাল লাগে একদম মানে আপুনি মালভূমি জানে চাগে মালভূমি চাৰিওফালে মালভূমি এৰিয়া একদম
হয়।
মালভূমিৰ কাৰণে মানে বহুত মানে ধুনীয়া লাগে আৰু পুৰা বৰ মানে হেল্ল' অঁ অঁ অঁ অঁ লাগিছে ফনটো কাটা যায় বুলি মানে ভাল লাগে আৰু আৰু আপোনাৰ আপুনি আৰু মানে শ্বিলং চাইডটো আপোনাৰ অ', খাছী হিলছ হয় নহয় জানোঁ?
হয়', হয়', খাছী হিলছ',
হয় আৰু আপুনি যদি আম', এইটো এইটো চাইডত আহে মানে গোৱালপাৰা চাইডত আমাৰ ঘৰত যোনফালে হয়', ইফালে যদি আহে আপুনি ইফালৰ ইফালেতো মেঘালয় টাষ্ট হৈ আছে না ইফালৰ', অসমৰ লগত এইটো হ'ল আপ', আপোনাৰ গাৰো হিলছ, ইয়াতে মানে বহুত ধুনীয়া ধুনীয়া ঠাই আছে কিন্তু ঠাই বিলাক সেনেকে ৰি', সুধি লোৱা নাই জানে বহুত মানুহে জানে কিন্তু তথাপি মানে শ্বিলঙৰে চেৰাপুঞ্জীত', চেভেন চিষ্টাৰ্ছ ৱাটাৰ ফল সেইবিলাকৰ নিচিনা মানে বিবিধ ধৰণৰ ইয়াত মানে বহুত ডাঙৰ ডাঙৰ ৱাটাৰ ফল আপোনাৰ', চালাং বুলি এটা এটুকুৰা ঠাই আছে মানে বহুত ডাঙৰ ৱাটাৰ ফল একদম মানে বিৰাট ভাল লাগে আৰু', বিশেষ বিশেষকে এই টাইমত গ'লে বৰষুণৰ ছিজনত',
হয়, হয়', এইবোৰ এতিয়া আমি ভ্ৰমণ কৰাৰ বাবে বুজি পাইছোঁ এইবোৰ জাগাৰ কথা', যদি আমি ভ্ৰমণ নকৰিলোঁ হয় এইবোৰ কথা গমেই নাপালোঁ হয়',
নিশ্চয়, নিশ্চয়, আৰু ভ্ৰমণ কৰি এ',
বহুত ধৰণৰ মানুহ লগ পোৱা যায়, ভ্ৰমণ কৰোঁতে নতুন নতুন ধৰণৰ', মানুহ, তেওঁলোকৰ পৰা বহুত কথা শিকিব পৰা যায়',
একদম, একদম, আপুনি যি যিকোনো এখন নতুন ঠাইলৈ গলে নতুন এখন ৰাজ্যলৈ গ'লে আপোনাৰ', অসমৰ পৰা বেলেগ ৰাজ্যখনত গ'ল ',
হয়',
যোৱাৰ লগে লগে তাৰে জনগোষ্ঠীৰ খাদ্য পোছাকৰ পৰা ভাষাৰ পৰা বহুতখিনি বস্তু', হেতু আহৰণ কৰিব পাৰি, যাৰ ফলত মানুহৰ বহুতখিনি বাহিৰা জ্ঞান হয় আৰু',
হয় হয় আৰু আ নতুন এটা নিজৰে মনটো ভাল লাগে মানুহজনৰ ব্যক্তিগত সেয়া উন্নতি হয় তেওঁ, তেওঁ শিকিব পাৰে বহুত বস্তু
নিশ্চয় নিশ্চয় আপুনি কিবা ইয়াতে কিবা টেনচনত আছে কিবা এনজাইটিক ডিপ্ৰেছনত ভুগি আছে আপুনি যেতিয়া লগৰ ল'ৰাৰ লগতে হওঁক বা আপোনাৰ ঘৰৰ ফেমিলি মেম্বাৰৰ লগতে হওঁক বা কাজিন চাজিনৰ লগতে হওক আপুনি যেতিয়া বাহিৰলৈ ওলাই যাব যিকোনো ঠাইলৈ ওলাই যোৱাৰ লগে লগে আপোনাৰ মানে মাইণ্ডটোৱে মনটোৱে ফ্ৰেছ হৈ যায় আৰু মানে এটা ভাল লাগে আৰু পজিটিভনেছ আহে
বহুত সেয়া আৰু বহুত বস্তু শিকিব পৰা যায়
বহুত বস্তু বহুত আপুনি ভ্ৰমণ কৰিলে বহুত বস্তু শিকিব পৰা যায়, হয়
তেওঁলোকৰ এ কেনেকোৱা ধৰণে খাই কিবা এটা ব নতুন নতুন আমি সেই গছ গছনিৰ ঔষধি গছ গছনি শিকিব পাৰোঁ তেওঁলোকে ক'ব এইটো ইমান ঔষধ, আমিতো অসমত চাগে সেইটো ঘাঁহ বন বুলি ভাবো
ঘাঁহ বন বুলি পেলাই দিও বা পেলাই দিও উঘালি পেলাও হয়
তেওঁলোকে ক'ব এইটো, এইটো আপোনালোকে এইটো বেমাৰৰ কাৰণে
এইটো বেমাৰৰ পৰা নিশ্চয়, নিশ্চয়, নিশ্চয়, একদম সঁচা কথা কৈছে হয় নে নহয় তেনেকোৱা বহুত বস্তু আছে যি বস্তু আমি চিনিয়ে নাপাওঁ যে কি বিলাক একো নাই কিন্তু সেইটোৱে বহুত বহুত ডাঙৰ বেমাৰৰ কাৰণে ঔষধ কামত দিয়ে আৰু আয়ুৰ্বেদিক বাত মেডিচিন হিচাপত ঔষধ হিচাপত
আৰু তেওঁলোকৰ কিছুমান খা খাদ্যৰ কথা আমি ধৰক আমি এনেকে এইটো খাই বুলিও নাজানো। কি কিন্তু সেইটো বহুত তেওঁলোকে বনাই দিলে সেইটো বহুত সোৱাদ লাগে আমি ধৰক সেইটো কিবা এই অ জাবৰ জোথৰ বুলি পেলাই দিয়া যায়
জাবৰ দে জাবৰ দে, ঠিকে কৈছে হয়
কিন্তু তেওঁ তেওঁলোকে সেইটো বনাই দিলে আমি তাতে বহুত ভাল পাওঁ সেইটো আকৌ আমি ঘৰলৈ ঘুৰি আহি আকৌ সেইটো ঘৰত নি নিজাকে বনাই
বনাই ব চেষ্টা কৰো হয় হয় হয় হয় আৰু আপোন অ কওক কওক
অ কওক কওক আপুনি কওক
অ', আচ্ছা আপোনাৰ এনে মানে আপুনিতো মানে নিশ্চয় বিভিন্ন ঠাইলৈ গৈছে আপোনাৰ মানে চহ ৰীয়া এলেকাবোৰ ভাল লাগে মানে টাউন চহৰ এৰীয়া ভাল লাগে নে নেচাৰৰ লগত প্ৰকৃতিৰ লগত জড়িত জৰিত হোৱা যেনে আপোনাৰ মেঘালয় চাইড হওক বা আপোনাৰ এ চাউথ ফালে যোন কেৰেলা চেৰেলাৰ যিকোনো বা কাশ্মীৰী চাইড আপুনি সে তেনেকোৱা ভাল লাগে নেচাৰেল জেগাটো ভাল লাগে নে চহৰীয়া জেগাটো ভাল লাগে আপোনাৰ?
নাই মোৰ নেচাৰেলটোৱে বেছি ভাল লাগে চহৰীয়াবোৰৰ এই হাল্লা সেভি যি বোৰ মই অশান্তি পালো সেইকাৰণে পা হয় পাহাৰীয়া জোগাবোৰ শান্তি থাকে ইমান হাল্লা হিবি জিবি নাথাকে ৰাতি পুৱা উঠি আপুনি ধুনীয়া পৰিৱেশ এটা দেখা পায়। যিটো আ পোনাৰ বহুত ডিপ্ৰেশচন চিপ্ৰেশচনৰ পৰা মানুহক ওলাই নিয়ে। আজি - আজি কালি যিবোৰ হৈ আছে মানুহৰ ডিপ্ৰেশচন কিবা ডক্তৰৰ তাত যায় চাইছে তাত যায় হয়। কিন্তু সেইবোৰত গ'লে আমাৰ বহুত খিনি ৰিকভাৰ হয়।
বহুত ৰিকভাৰ হয় ঠিকে কৈছে বহুতখিনি ৰিকভাৰ হয়। মানে ভাল লাগি যায় আৰু মানুহৰ মনটোৱে মেইন না মনটো যদি মানে আপোনাৰ ফূৰ্তিত থাকে বা কিবাত থাকে আপোনাৰ বেমাৰ আজাৰ সকলোৰে পৰা দূৰত থকা যায়।
হয় - হয়।
তেনেকোৱা - তেনেকুৱা আৰু কথাটো।
আপোনাৰ চ'
অ', কওক - কওক, নকওকচোন।
আপোনাৰ চবতছেে ভাল লগা ভ্ৰমণৰ এটা সেয়া কওকচোন।
অ, আচ্ছা - আচ্ছা হয় - হয় - হয়, কৈ আছো বাৰু মই ফাৰ্ষ্ট টাইম মানে যেতিয়া মানে চাউথৰ ফালে গৈছিলো আপোনাৰ তামিলনাডু গৈছিলো এই, তেতিয়া সৰু আছিলো বাৰু দুই হাজাৰ। বাৰ তেৰ মানত হ'ব ঘৰৰ ফেমিলি মেম্বাৰৰ লগত গৈছিলোঁ মাহঁতৰ লগত গৈছিলোঁ যাওতে আপোনাৰ এ মানে ফাৰ্ষ্ট টাইম জীৱনত প্ৰথমবাৰ মই তেতিয়া সাগৰ দেখিছিলো। সাগৰ দেখা পা তাৰ পাছত আৰু বহুত কেইবাৰ দেখা পালো মই মানে আপোনাৰ ৱেষ্ট বেংগলত যাওতে আপোনাৰ মুম্বাই যাওতে সাগৰ দেখা পাইছো কিন্তু মানে প্ৰথম যাই ফাৰ্চ টাইম। এতিয়া মই দেখা পাইছো সাগৰ মানে মোৰ বেলেগ ধৰণৰ এটা মানে ফুৰ্তিলে ভাব লাগিছিলে মনত মনত বেলেগ ধৰণৰ এটা আনন্দৰ ভাৱ আহি গৈছিল বা ইমান দিন। টিভিত দেখা পাই আছিলো বা ভিডিঅ' মবাইল ফটোত যিকোনো তেনেকুৱা দেখি আছিলো। যেতিয়া চকুৰ আগত বস্তু ডাইক্ট অৰিজিনেল বস্তুটো দেখা পাইছো মোৰ মানে বেলেগ ধৰণৰ এটা ভাৱ আহি গৈছিলে আৰু হয় সেই তেনেকুৱা আৰু ফাৰ্ষ্ট টাইম আপুনি চাউথৰ ফালে গৈছে নেকি আপুনি কেতিয়াবা?
মই চাউথৰফালে যোৱা নাই।
অ' যাব কেতিয়াবা তাতে গ'লে আপুনি বহুত খিনি মানে ডিফাৰেন্ঞ্চ পাব আমাৰ এইফালতকে। মানুহৰ অহ মানুহৰ খাদ্য- খাদ্য চাদ্য খাদ্য পাতিৰ পৰা আপোনাৰ। মানে চাল চলনৰ পৰা বহুতখিনি ডিফাৰেন্ঞ্চ আছে আৰু বহুত সেইখিনি পাৰ্থক্য আছে মই চাউথত গৈছো আপোনাৰ গোৱা গৈছো বেংগলৰ গৈছো মানে কৰ্ণাটক। আপোনাৰ এ কেৰেলা গৈছো। কেৰেলা যাব আজি দুই বছৰ মান হ'ল দুহেজাৰ চৌবিশত গৈছিলো। লাষ্ট টাইম হয় ভাল লাগে আৰু।
হয়, আপুনি ভ্ৰমণ বোৰ লগৰ লগত কৰেনে নে পৰিয়ালৰ লগত।
নাই - নাই মই লগৰ লগতে গৈছো। যিমান গৈছো প্ৰথম ফাৰ্ষ্ট টাইমতো সৰু থাকোতে বাৰু আপোনাক যে তামিলনাডুত যাবলৈ ক'লো অ', অ', অ', তে তাৰপাছত যিমান গৈছোঁ লগৰ ল'ৰাৰ লগতে গৈছোঁ দুই চাৰিজন পাঁচজন এনেকৈ তিনিজন। ফাৰ্ষ্ট টাইম, লাষ্ট টাইম মই গৈছিলোঁ অসমৰ বাহিৰত আপোনাৰ দুহেজাৰ পঁচিশত দেল্হী গৈছিলোঁ।
অ'- অ'
অ' তাতে যায়ও ভাল ফাৰ্ষ্ট টাইম গৈছোঁ দেলহি আপোনাৰ মোৰ মানে ভাগ্য ভাল আছিলে, সেই টাইমত আপোনাৰ কিবা আছিল, জানুৱাৰী মাহৰ ছাব্বিছ তাৰিখতটো মানে পৰি গৈছিল। তাতো আপোনাৰ দেলহি গেটত দেলহি গেটত এপিয়াৰেত হয় যে নৰ্মেলি বহুত দিগদাৰ পাব কাৰণে টিকেট, কিন্তু মইে নাপাম বুলি ভাবিছিলো মানে মোৰ লগৰ লৰা এটা তাতে। পুলিচত চাকৰি কৰে দেল্হী পুলিচত। সি মানে টিকেট। কিবাকে তিনিখন টিকেট ৰাখে আৰু এখন তাৰ, এখন মোৰ, আৰু এখন তাৰ মাকৰ বঢ়িয়াকে চাব পাৰিছো আৰু।
এ আপোনাৰ বহুত ধুনীয়া ভ্ৰমণৰ অভিজ্ঞতা আছে আপোনাৰ।
হয়- হয় -হয় আৰু আমাৰ অসমৰ কালচাৰ আমাৰ এই আমাৰ অসমৰ ট্ৰাইবেলৰ। ট্ৰাইবেল কালচাৰৰো এটা তাতে চিন এটা দেখাইছিলে আৰু তাতে গা গাড়ীবিলাক যাই থাকে যে হয়।
সেইবোৰে আমাৰ এতিয়া মনতটো বেয়া লাগিলে সেইবোৰ স্মৃতি বোৰে মনত কৰি ভাল লাগিব। আমাৰ ভ্ৰমণৰ স্মৃতি বোৰ সেইবোৰে আমাক বহুত। কথাৰ পৰা এতিয়া ধৰক আপোনাৰ আজিকালি চিন্তা চৰ্চা এইবোৰ কিমান হয়। হৈ গৈছে মানুহৰ টেনচন হৈছে কিবা হৈছে সেইবোৰৰ। আপুনি ভ্ৰমণৰ স্মৃতিবোৰ যেতিয়া মনত কৰে, সেইবোৰৰ পৰা অলপ হলেও শান্তি পায়।
হয়- হয় নিশ্চয় তেনেকুৱা আৰু ভাল লাগে। নিশ্চয় আপোনালোকৰ কথা পাতি ভাল লাগিলে আপোনাৰ দিনটো শুভ হওক। আম্ভ- নিশ্চয় পিছত লাগ পম লগ পাম আৰু ধন্যবাদ।